হেল্ল'।
শুনিছে?
শুনে আহ, শুনিছো। উম উম।
আহ,,
চানা না
কি খবৰ?
তুমি তুমি খুুলিছা নাই?
শুনি আছোঁ শুনি আছোঁ।
আ অ, ভাত খালা? উম, ভাত - - খালা অ,
নাই নাই খাম হে খাম হে,, বনাই হ'ল অ,,
উহু বনাই,, অ বনালা কি বনালা বোলো,
ডায়লগ
দালিকে বনালা অ'।
আপুনি?
মই দালি সেয়া দালি বনাই থৈছো।
অঁ।
তাৰপিছতে কণী সিজাই থৈছো।
অঁ।
হে খানা আৰু
অঁ।
উম। কাইলৈ স্কুল বহিব ন, এই তুলনি হল হবলা?
অ' হ'ল হ'ল।
অঁ।
নাহিলহে আপোনালোকে।
অ এই অসুবিধা আছিলে সেনাখন এই কৰবালৈ গৈছিলো
অ
তাৰ পিছতে যাবই নোৱাৰিলো
অ মই ভাবি আছিলো বোলো আহিব আহিব অ আহিব বুলি ভাবি আছ ছিলো
অ ক কিবা এটা লেঠা ওলাল যাব পৰা নগ'ল সেইদিনাখন
অ আহা আহা ভাল লাগিল হয়
উম উম ভালে ভালে ভালে গ'লা আও বিয়াখন
অ ভালে ভালে গ'ল দিয়ক
তাইয়ো কৈ আছিলে জেঠাই এহত নাহিল কিয় তাই সুধিয়ে আছিলে জেঠাই এহঁত নাহিল কিয় মই বোলো জেঠাইলে ফোন এটা কৰি সুধিব লাগিব কিয় নাহিল
অহ
হয় অসুবিধা
টাউনত গ'লে। তাই এইবা কিহত পাইছে বোলে।
তাই এইবা ছেভেন পালে।
ছেভেন পালেগৈ ন?
উম। ঠিকে বয়সতে হৈছে বাৰু, অকণ বুজি পোৱাও হৈছে এতিয়া।
অ' বুজি পোৱা হৈছে, তুলনি হেৰি তুলনি হোৱাৰ পৰা নোৱাৰা হৈছে নে নাই ন।
নাই নহয়, এমাহ হোৱা নাই নহয়। উম! এমাহ হোৱা নাই। দুই তাৰিখে হৈছিলে নহয় মে'ৰ।
ঘৰ-চৰ বনোৱা, কিমান পাইছে কোৱা।
ঘৰ চৰ সেই বিয়া বুলি। বিয়া বুলিয়ে ঘৰখন মানে নবনুৱাকে। আ আধৰুৱাকৈ তেনেকে থৈয়ে দিলোঁ। কৰ'বাত বিয়া হৈ থাকিব অসুবিধা হ'বগৈ পিছত মিলাবগো নোৱাৰিম বুলি
তাৰছত এতিয়া বনাবা
এতিয়া আজৰিতো হৈ লৈছো লা
এতিয়া বনাবা আজৰি হ'লে চাই অহ' অ' ফটো পাইছো যে তাই সজোৱাটো ভাল হৈছিলে কিন্তু
অ', এই হেৰি অ' এই দলৌৰ চোপাৰ ছোৱালী এজনীয়ে সজাইছিলেগে
মেক-আপ কৰিছিলে ন', মেক-আপটো বৰ ধুনীয়া হৈছে কাপোৰযোৰ সতে মিলি
কাপোৰযোৰ ভাল লাগিছে নে? কাপোৰযোৰ আপোনালোকক দেখুৱাই নহ'ল নহয় আগতীয়াকে
আগতীয়াকে আনি থৈছিলা নেকি?
এমাহ মানৰ আগত এই দাদা আহিছিল নহয় তেতিয়া আনিছিলো।
অ'
তাৰ পিছতে আনি পেলাই থৈ দিলো আপোনালোকক দেখুৱাহে নহ'ল। হেয় সেইকেইদিন মানে কি হ'ল এই বন্ধ-চন্ধ এ এপ্ৰিল মাহতে বন্ধ-চন্ধ আছিল নহয়
উম
সেইকাৰণে মিলাব নোৱাৰিলোগে দেখুৱাবলৈকো আৰু স্কুলো যোৱা নোযোৱা হ'ল তাৰপিছতে ময়ো গৈ পেলাই গুচি আহাগে তেনেকুৱা নিচিনা হ'ল দাদাও আছিলে আহি যা
উম
গুচি গুচি আহোংগে সেইটো কাৰণে সেইকাৰণে দেখুৱা নহ'ল বাৰু
উম, ভাল লাগিছিলে কাপোৰযোৰ কাপোৰযোৰ তে মানে মেক-আপটো ভাল লাগিছিলে। মেক-আপটো ভাল লাগিছে। উম মিলাই পেলাই কৰিছে
তাকে কৈছে আৰু বেলেগ মানুহেও কৈছে কাপোৰযোৰ বৰ ভাল লাগি বৰ ভাল লাগিছে বুলি
উম তাৰ মুখ খনত খালী বৰ ধুনীয়াকে মিলিছে হেল
মিলিছে উম
ৰংটো এই কিছুমান যে মেকপ কৰি দিয়ে কিবা কিবা নিচিনা কৰি দিয়া হয়
ভাল নালাগে উম
কৰি পেলাই উম মুখখন কিবা হেৰি নিচিনা হৈ যায় গ শুৱ নিচিনা লাহে হৈ যায়গ ন
অ এতিয়া হেৰি তাই, তাই কৈছ অ মাচেলাৰ খিনি যে মুনু অ তাৰ চেলাউৰি খিনি ধুনীয়া যে চেলাউৰিত একোৱে নকৰিলে কৈছে চেলাউৰি খিনি। চিনেমা একোৱে নকৰিলে দিয়া। মই বোলো অ হয় নেকি? কইছে চেলাউৰি খিনি ক ক তাই বোলে ক'লে এইখিনি কিবা মিলাই দিবা। এনেকে কৈছ নাই, তোমাৰ চেলাউৰি খিনি ধুনীয়া এইটো চেলাউৰিয়ে ভাল।
আহ উম চেলাউৰি খিনি এনেও বৰ ধুনীয়া, নহয়।
উম কাপোৰযোৰ ধুনীয়া টিপটপ পিন্ধাই দিছে।
টিপ টপ, টপ পিন্ধাইছে। অঁ!
টিকটপকে বনাইছে, আৰু মানে মেকআপটো ইমান ইমান ধুনীয়াকে গৈছে সেই ৰাতি এঘাৰ- বজাতহে ধৰক মানুহ ভাঙিছে, তেতিয়াহে মচিছে চাফা‌ কৰিছে ধুইছে, একে মানে তেতিয়ালকে নো বেয়াই ন মেকআপটো ইমান মানে ধুনীয়া হৈ থাকিলে আৰু গৰমো দিলে নহয় সেইদিনা। একেভাগেই আছে, গৰমো নহয়।
উম! উম! হম।
ঘামিছে কৈছে একো নহল, বেয়া হ'ল কিন্তু মেকআপ অকনো
উম। কিছুমানে সেই মেকআপটো মাৰিলে হয়, কিছুমানে উম। ভালকে কৰেযে হয়? দামী বস্তু কিছুমান দিয়ে যে। অ কিছুমানে কমদামী কিছুমান দি দিয়ে আৰু সে মেকাপ এইটো বেয়া । যায়গে অকমান ঘামিলে উম
এ মই ছোৱালীজনীক সোধোতে তাই কৈছে। ছোৱালীজনীক যেতিয়া সুধিছো তাই তেতিয়া কৈছে কৈছে হে মেকআপ অ আপুনি একো বেয়া নাপায় আৰু একেবাৰে শেষত নোধোৱালৈকে তেনেকেই থাকিব আপোনাক ভাল বস্তুয়ে দিম খালি পইচা কমাবৱা বুলি কৈছে।
অ দামটো বেছিকে লব।
দাদায় কলে কৈছে হেৰি দে এহেজাৰ টকাৰ কাৰণে আকৌ কৈছে দৰ দাম কৰি থাকিব নালাগে। তেনেকে হেৰি খাল ভাল কৰিলে হল।
অঁ সেয়াই পইচা হিচাপে কাম কৰে ন।
অ পইচা হিচাপত
পইচা হিচাপে কাম কৰে অ ভাল কৰিছে কিছুমানে কম পই তাত ল কিছম কম দামী বস্তু লগাই দিব।
উম
হয় কম পইচাত কম দামী বস্তু লগাব অ তাৰপিছতে অল গৰম উঠিলে গোটেই ঘামি জামি কোলা কুলা পৰি যায় গা সেইটো উঠি বগা হৈ
উম এইটো নাই ধুনীয়া হৈ থাকিল।
আহ
পেমডেলটো বাপেকৰ চিনাকি অ পেনডেলটো বাপেকৰ চিনাকি
অ তাহ মানুহে নেকি
নহয় নহয় এই কোমোৰা গৈ কোমোৰা গুৰি পেনদেল অ তাত দিছে সি বাপেকৰ চিনাকি যে
কিমান মান লছে বা কিমান মান লছিলে
এনে বেলেগত বেছি লয় বাপেকৰ লগৰ কাৰণে চল্লিশ
অহ অ আমাৰ ইহঁতৰ বিয়া হলেও ন আমাৰ ইহঁতৰ বিয়া হ'লেও তেতিয়া ঠিক কৰি দিব পাৰিব হয়নে
অ অ
উম
অ নহয় চবে ভাল বুলিয়ে কৈছে পেনদেলতটো চবেই ধুনীয়া বুলিয়ে কৈছে সেইটো চল্লিশ হোজাৰ টকাৰ পেণ্ডেল নহয় নহয় বুলিহে কৈছে মানুহে কাৰণ আজিকালি যিমানহে পেণ্ডেলৰ দাম
উম
হয় নে? ইমান ধুনীয়া গেট ছেটৰ পৰা আদি কৰি ইমান ধুনীয়াকে বনাই দিছে
উম নহয় আমাৰ ইহঁতক কেতিয়াবা বিয়া পাতিলেও ন
অ অ ভাইটিৰ লগত কথা পাতিলে হল ভাইটিয়ে কথা কথা পতাই দিব মাতি দিব কথা পতাই দিব অ
অ ভাৱিছো এজনী মানক ঘৰতে দিম বুলি ভাৱিছো অ কি হয় গৈ আও
ঘৰতে দি বাকী কেইজনীক নিয়মটো কৰি থৈ দিলেই হল আও ৰাইজক এবাৰ খোৱাই নি দিলেও বেয়া পাব নহয়
বেয়া পাব আকৌ নিয়মটো এবাৰ কৰিবই লাগিব ন লোকৰ খাই ফুৰি চু যেতিয়া
অ
এবাৰ তোৰ লগৰ অ গাৱৰ মানুহ খিনি খোৱাব লাগিব
খুৱাব লাগিব নহয় আমিও এতিয়া তেনেকে ভাৱিছিলো ইয়াৰ ৰিচিপ চনো মৰিগাঁৱত দিম বুলি ভাৱিছিলো আকৌ গাঁৱৰ মানুহখিনিয়ে জানো নক'লে বোলে আমি তাত খাবলৈ নাযাওঁ আমি নিয়ম খিনি ইয়াত কৰি দিলো আগত তই আকৌ ৰিচিপশন যদি তাত দিয়গৈ আমি নাযাওঁ বুলি ক'লে
এ চবৰে আহিব নোৱাৰিব পাৰে ন
সেয়াই সেইটো কাৰণে তাৰমানে হেই আৰু বোলো এই হ'ব আৰু মানুহখিনিয়ে ইমানখিনি কৈ দিয়াৰ পিছত আকৌ যদি সিহঁতৰ মনটো বেয়া বেয়া লাগে ন চাৰিনৰ নিয় অ চাৰিনৰ নিয়ম খিনিও ধৰক গাঁৱৰ মানুহখিনিয়ে গৈছে আকৌ এইখিনি এইখিনি নিয়ম বিয়া দিনাাৰ নিয়ম খিনিও গাঁৱৰ মানুহে কৈছে ন
অহঁ
সময়ত যদি সিহঁতক আমি তেনেকে কওঁ বেয়াও লাগে দিয়কচোন সেইটো জানে
ঠিকে আছে
অ অহ অ ঠিক আছে ব
হম